হেল্ল'
হেল্ল'
অ' হিমাংশু হোম ৱোৰ্ক খিনি কৰিলা নেকি?
কিহৰ?
আমাৰ বোলে কিবা হেৰি ক কাওনচিলিং হব?
ক'ত গম পাইছা তই?
এই টেলিগ্ৰামৰ গ্ৰুপতোত দিছে চোন, সেইটোত জইন কৰবা দিছি কিবা বোলে চেকেণ্ড ছেমিষ্টাৰে এক্সম ল' কিবা কাউন্সিলং পেপাৰ বুলি কৈছিল।
কিবা
গ্ৰুপত দি আছে চাবি চোন, আৰু সেই গ্ৰুপটোত কোনোবা মেম জনি দিছে ছেকেণ্ড চেমিষ্টাৰ একজামৰ কাৰণে লাগে বোলে কিবা একজাম নেকি
ক্লাছবিলাক কৰি আছা আৰু অনলাইন দি হৈছে
অনলাইন হৈছে চেচনেল।
অনলাইন
ক্লাছ হৈ আছে ন? নাই মই কৰা নাই এইকেইদিন। এই তিনটা মান ক্লাছ হৈ গ'ল যেন পাওঁ।
আনলিমিটেড নেট থাকে তহ'তে কৰিব পাৰা।
নাই মোৰ আজিকালি আনলিমিটেড নহয়।
তই তোৰ শান্তনাথে যাই কিনে কৰিব পাৰা।
অৰে কি বুলি কয়, কিনো আৰু অনলাইন ক্লাছ কৰিম এই। যি তিনিটা বজাৰ পৰা কৰায়।
উম'।
আজিতো কিবা কৰবা দিচিচোন। কম্পালচৰী বুলি লিখা আছে।
মোৰ তাই নেত্ৰে যাব নাই, মই জানো আৰু
কি বা ইতা মই গম নাপাও।
ক' কিয় ফোন কৰছা।
আজি মানে আমি অসমৰ এক গৌৰৱৰ বিষয়ত আলোচনা কৰ যোউ।
উম, কিবা।
মানে হস্ততাঁত সামগ্ৰী। হেণ্ডলুম প্ৰডাক্টছ মোৰ মতেতো হস্ততাঁত শিল্প কেৱল উদ্যোগ নহয়। ই আমাৰ সংস্কৃতি আৰু পৰিচয় এটা গুৰুত্বপূৰ্ণ অংশ হয়। তোৰ মতে কি হয়।
অ' হস্ততাঁত শিল্প ন' ঠিকেই কৈছা কথা মানে হস্ততাঁত শিল্প মানে অসমৰ ঐতিহ্যৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হয় আৰু প্ৰতিখন গাঁৱতে মানে আগতে তাঁতশাল আছিল। আৰু কাৰ আৰু বিশেষকৈ মানে অসমীয়া মহিলাসকলে নিজৰ হাতৰ তাঁতত মানে কাপোৰ বৈছিল আৰু ঘৰ-সংসাৰ আৰু সংস্কৃতি দেউতাই মানে সমৃদ্ধ কৰি ৰাখিছিল আৰু
উ হস্ততাঁত সামগ্ৰী বুলি ক'লে মানে কি বুজা যায়।
হস্ত তাঁত সামগ্ৰী মানে কি, যিবোৰ মানে কাপোৰ বা বস্ত্ৰ, মেচিনৰ পৰিৱৰ্তে মানে হাতেৰে তৈয়াৰ কৰা হয় বা তাঁতত, তাঁতশালত তৈয়াৰ কৰা হয়, সেইবিলাকে মানে। কাৰণ এই সামগ্ৰীবোৰত মানে শিল্পীৰ পৰিশ্ৰমটো বেছি থাকে আৰু সৃজনশীলতা থাক কে আৰু মানে এটা স্কিল দেখা পোৱা যায় আৰু, স্কিল এটা স্পষ্ট ভাৱে দেখা পোৱা যায়।
আচ্ছা এইটো আৰু। অসমৰ মানে কোনটো হস্ত সামগ্ৰী বেছি জনপ্ৰিয় হয়?
অসমৰতো মেখেলা চাদৰ, আৰু এইটোতো ফাৰ্ষ্ট মেখেলা চাদৰ বা গামোচা, ৰিহা চেলেং, আৰনাই, বিভিন্ন ধৰণৰ চাদৰ আছে সেইবিলাক বা টেবুলত পৰা ক'ভাৰ, বেগ আৰু বিভিন্ন ধৰণৰ বহুতো সামগ্ৰী জনপ্ৰিয়, বিশেষকৈ মানে পাট মুগা আ তাৰপিছত আৰু এৰি, এইবিলাক ৰেচমৰ বস্তু মানে বিশ্বজুৰি মানে ফেমাচ আৰু মানে
অ', সেইটো এডিশনটোৰ হেৰি মুগা ৰেচমৰ বিশেষত্ব আছে নহয়
মুগা ৰেচম মানে কেৱল অসমতে মানে প্ৰাকৃতিকভাৱে উৎপাদিত হয় বুলি বিশেষভাৱে জনাজাত আৰু আৰু ইয়াৰ এটা মানে সোণালী আভ ভাস আছে, দীৰ্ঘ দীৰ্ঘ দীঘলীয়া স্থায়িত্ব আৰু, এই বিশ শ্ব' জুৰি সমাদিত হৈ থাকে
আচ্ছা, আচ্ছা, আৰু এৰি আৰু পাতৰেচমৰ কথা কোৱাচোন অলপ।
এৰ প কি এৰিচ এৰ এৰি দচটো কোমল হয় আৰু আৰামদায়ক আৰু গৰমত মানেটো পিন্ধবা ভাল আৰু আৰু বহুত মানুহে ইয়াক মানে পৰিৱেশ বান্ধ। বান্ধৱ হিচাপে বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে আৰু মানে মানে, পৰিৱেশ ফ্ৰেণ্ডলি আৰু বস্তুটো আনহাতে মানে পাত, মানে মিহি হয় উজ্জ্বল আৰু মানে ধৰ এইবিলাক মানে ধৰ কোনোবা উৎস বা বিশেষ অনুষ্ঠান মানে পিন্ধিবলৈ ভাল আৰু মানে।
অ মানে অসমীয়া বিয়া তাৰপিছত বিহু এইবোৰো নিচিনা অনুষ্ঠান মানে হস্তৰে সামগ্ৰী গুৰুত্বপূৰ্ণ নেকি বহুত?
অ অ সেইটো গুৰুত্বপূৰ্ণ কাৰণ চ মেখেলা চাদৰ বা গামোচা, মানে এইটো কেল মানে কাপোৰে নহয় ইয়াতে তাৰানে সন্মান হয়‌ পৰম্পৰা হয় বা সংস্কৃতিৰ প্ৰতক হয় আহ বা অতিথিক গামোচাৰে সন্মান জনোৱাতো আমাৰ মানে আমাৰ পৰম্পৰা এটা মানে গৌৰৱ আৰু
আচ্ছা আচ্ছা আৰু মানে হষ্টেলত সামগ্ৰী মানে মেচিনত তৈয়াৰ কৰা সামগ্ৰীত মানে কিয় মানে বিশেষ হয় কপোৰতকে মানে,
কাৰণ তুমি প্ৰতিটো যতাত সামগ্ৰীৰ আঁৰত মানে এজন শিল্পীৰ মানে এটা সময় থাকে। পৰিশ্ৰম থাকে আৰু সৃজনশীলতা থাকে আৰু একে ডিজাইন হ'লে একে ডিজাইনৰ কাপোৰ হ'লে মানে দুটা সম্পূৰ্ণ মানে বেলেগ আৰু আৰু মানে চ যিটো বস্তু মেচিনত তৈয়াৰ কৰা হয়। সেইটো যদিও সেইটো বস্তু বহুত জল্দি তৈয়াৰ কৰা হৈ যায় কিন্তু যিটো বস্তু হস্ততাঁত সামগ্ৰী যিবিলাক মানে হাতেৰে বনাই সেইবিলাকত মানে সময়তটো বহুত লাগে বা ব্যক্তি এজনৰ মানে এটা দক্ষতা দেখা পোৱা যায় না বা সৃজনশীলতা থাকে।
সেইটোয়ে দেচোন ঠিকে কৈছা। এইবোৰ মানে পিন্ধালেওতো নিজৰ সংস্কৃতিৰ লগত মানে বিশেষ সংযোগ অনুভৱ হৈ যায়।
হয়-হয় একেবাৰে বিশেষকৈ মানে আজিৰ যুগত যদি মানে হস্তৰ সামগ্ৰী ব্যৱহাৰ কৰে। তেতিয়া মানে এই শিল্প মানে অধিক শক্তিশালী হৈ যাব। কাৰণ আমাৰ যুৱ প্ৰজন্মই এইবিলাক ব্যৱহাৰ কৰা দেখা নাযায়। কিন্তু ব্যৱহাৰ কৰিলে ভাল হয় আৰু ম তাৰ মানে আৰু শক্তিশালী হৈ যাব আৰু
অ, সেইটো হয় দিচোন মানে হস্ততাঁত শিল্পী মানে অসমৰ অৰ্থনীতিত কি ভূমিকা পালন কৰে?
ইয়াত ভূমিকাতো গুৰুত্বপূৰ্ণ কাৰণ হাজাৰ, হাজাৰ মানে যিবিলাক তাঁত শিল্প আৰু কাম কৰে আৰু শিপিনীসক ক'লে এই শিল্পৰ ওপৰত মানে নিৰ্ভৰ কৰি মানে নিজৰ জীৱিকাটো জীৱিকা নিৰ্বাহ কৰি আছে। আৰু মানে ধৰ বিশেষ গ্ৰাম্য অঞ্চলৰ যিসকল মহিলা থাকে, তেওঁলোকৰ বাবে উপাৰ্জন কৰা এটা তাৰমানে বিশ কোট খোৱা আৰু মানে হস্ততাঁত শিল্পত
মানে অৰ্থাৎ মানে এই বস্তুতে মহিলাৰ স্বাৱলম্বিতাত সহায় কৰে।
হয়, হয় হেটোৱে কাৰণ যেতিয়া মানুহ এটাই ইনকাম কৰিব নোৱা, তেতিয়া সেই বস্তুটো দি মানুহে ইনকাম কৰা পইচাটো দি মানে চলি যাব আৰু মানে সেইটো স্বাৱলম্বিতা কৰে আৰু কাৰণ বহুতো মহিলা মানে ঘৰতে বহি তাঁত বৈকে নিজৰ ইনকাম এটা কৰে না। পৰিয়ালৰ বাবে এটা আই বৃ কৰে ইয়াৰ ফলত মানে তেওঁলোক আৰ্থিকভাৱ মানে স্বাৱলম্বী হৈ যায় আৰু
আচ্ছা কিন্তু তো এতিয়া হস্ততা শিল্পে কিছুমান সমস্যা সন্মুখীন হৈছে বুলি শুনিছোচোন।
অ-অ এতিয়া চা মানে মেচিনত মানে যিবিলাক কাপোৰ বনাই সেইবিলাক কামবোৰ মানে অলপ সস্তা হয়।
অহ
তাৰপিছত কেঁচা মালৰ মূল্যতটো এতিয়া বেছি বৃদ্ধি হৈ গৈছে। আৰু বজাৰৰ প্ৰতিযোগিতা এতিয়া আৰু নতুন, নতুন প্ৰজন্মৰ মানে সেই বস্তুটো মানে কম আগ্ৰহ আৰু এইবিলাকে ডাঙৰ, ডাঙৰ সমস্যা আৰু।
উ এনে মানে এই সমস্যাবোৰ কেনেকে আমি সমাধান কৰিব পাৰো?
সমস্যাটো সমাধান আমি কৰিবৰ কাৰণে আমাৰ চৰকাৰৰ সহায় লাগিব। বা অনলাইন ষ্ট'ৰ লাগিব আমাক। ডিজাইনত মানে যিবিলাক ডিজাইন থাকে সেই ডিজাইন বিলাক আৰু নতুনত্ত্ব দিব লাগিব। যুবপ্ৰজন্মক প্ৰশিক্ষ ক্ষণ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰচাৰ কৰিব লাগিব। য'ত যিবিলাক আমৰ নতুন নতুন প্ৰজন্ম আছে সেইবিলাক মানে হস্ত তাঁত শিল্পৰ বিষয়ে অলপ বেছিকে জ্ঞান দিব লাগিব, বা সেইবিলাক বস্তু কেনেকে বনাই সেইবিলাক ওপৰত জ্ঞান দিব লাগিব। গিব বা যিবিলাক ইণ্টাৰনেশ্যনেল মাৰ্কেট ছে সেইবিলাকত মানে এই বস্তুবিলাক আমি প্ৰতিষ্ঠিত কৰিব লাগিব আৰু, এইবিলাক কৰিলে সহায় হ'ব আৰু।
আচ্ছা আচ্ছা এনেই তোৰ অনলাইন বিক্ৰীটোৰ ভূমিকা কেনেকুৱা?
চাবি অনলাইন মানে কি? মানে অনলাইন প্লেটফৰ্মৰ জৰিয়তে তাঁত শিল্পী সকলে নিজৰ সামগ্ৰী বিভিন্ন দেশ বিদেশলৈ বিক্ৰী কৰিব পাৰিছে আৰু, ইয়াৰ ফলৰ মানে কি আৰু বজাৰটো বিস্তৃত হৈ গৈছে আৰু, ডাঙৰ ডাঙৰ
আচ্ছা, অ' আহ তোৰ পৰ্যটন আৰু হস্ততাঁত শিল্পৰ মাজত হেৰি সম্পৰ্ক আছেনে?
নিশ্চয় নিশ্চয়, কাৰণ চাবি অসমৰ বহুতো পৰ্যটকে মানে মেখেলা চাদৰ গামোচা আৰু ৰেচমৰ যিবিলাক সামগ্ৰী থাকে সেইবিলাক মানে স্মৃতি চিহ্ন হিচাপে কিনি লৈ যায় আৰু। ফলত স্থানীয় শিল্পীসকল উপকৃত হয় আৰু।
অ', অ' আৰু বিদ্যালয় আৰু মহাবিদ্যালয়ত এই বিষয়ত মানে অধিক সচেতনতাৰ সৃষ্টি কৰা উচিত নেকি?
উম, কাৰণ চাবি যদি নতুন প্ৰজন্মই আমাৰ নিজৰ ঐতিহ্যৰ বিষয়ে নাজানে তেন্তে ভৱিষ্যত তে মানে এই শিল্পটোৰ মানে ক্ষতি হ'ব আৰু সেইটোৱে কথা। এইটো হয় বিদ্যালয় মহাবিদ্যালয়ত যিহেতু আমাৰ ষ্টুডেন্টছ বিলাক পঢ়ে ই কাৰণে তেওঁলোকক মানে এই বিষয়তে শিক্ষা দিয়াতো ভাল আৰু, তেতিয়া মানে ভৱিষ্যত উন্নতি হ'ব। যদি আমি শিক্ষা নিদিওঁ তেতিয়া মানে এই শিল্পটো আমাৰ ক্ষতি হৈ যাব আৰু মানে। ন'হলেবা কালডৰ সময়ত মানে আৰু নোহোৱা হৈ যাব আৰু।
অ', অ' এনে মানে তোৰ মতে ব্যক্তিগত ভাৱে কি কৰিব পাৰো আমি?
ব্যক্তিগত মানে কি আ আমি নিজে পাৰ্চনেল কে আমি ধৰ উৎসৱ হ'লে কিবা তাৰ বিয়া বা বিশেষ হস্থতাঁত সামগ্ৰী বিলাক বেছিকে ব্যৱহাৰ কৰিব লাগিব। স্থানীয় যিবিলাক তাঁত শিল্পী আছে তেওঁলোকৰ পৰা সামগ্ৰী আমি বেছিকে কিনিব লাগিব। বা সামাজিক মাধ্যমত ইযাত ইয়াৰ প্ৰচাৰটো বেছিকে কৰিব লাগিব আৰু সেইটোৱে কথা।
আচ্ছা, এইটো কৰিলে মানে কি শিল্পীসকলে উৎসাহ পাব?
অ' এইটো হ'লে শিল্পকলে উৎসাহ পাব, তেতিয়া আমি স্থানীয় সামগ্ৰী কিনো তেতিয়া মানে কল মানে এটা কাপোৰ নহয় আৰু, তেতিয়া আমি মানে এজ শিল্পী এজনৰ মানে পৰিশ্ৰম এ তাক মানে সন্মান জনোৱা হ'ল সেইটো কথা।
আচ্ছা, মানে ভৱিষ্যতে তই অসমত হস্ততাঁত শিল্পক মানে কেনেকে দেখিৱ বিচাৰ?
মই বিচাৰো যে যে অসমীয়া হস্ততাঁত শিল্প মানে শিল্পৰ যিবিলাক সামগ্ৰী আছে, আৰু সেইবিলাক মানে বিশ্বৰ প্ৰতিখন দেশতে মানে, জনপ্ৰিয় হৈ যায় যাতে। আ নতুন ডিজাইন আনে, আধুনিকত তা আনে আৰু। তাৰ জৰিয়তে মানে এই শিল্পে মানে অধিক উন্নত লাভ কৰা হয় সেইটোৱে, মানে সমগ্ৰ বিশ্বতে আৰু জনাজাত হৈ যাক যাতে আমাৰ অসমৰ সেই হস্ততাত শিল্প
অ, অ', আচ্ছা মোৰও সেইটোৱে দেচোন। আমি যদি নিজৰ সংস্কৃতিক মূল্য দিওঁ, তে মানে বিশ্বয়ে ইয়াক সন্মান কৰিব।
সেয়ে প্ৰথমতে নিজে মূল্য দিব জানিব লাগিব তাৰ পিছতে দে দেশ বিদেশে মানে বিদেশে মানে মূল্য দিব মানে কেৱল মানে সেই আৰু হস্তলত কেৱল মানে এটা বৱসায় নহয় আৰু আমাৰ ইতিহাস এটা পৰম্পৰা তাৰ মে গৌৰৱৰ প্ৰতীক আৰু
আচ্ছা আচ্ছা ম মানে শিকব পালো যে স্থানীয় শিল্পক সমৰ্থন কৰাটো মানে নিজৰ সংস্কৃতি আৰু সমাজক সমৰ্থন কৰা বুজায়।
অ', অ', সেইটোৱে তাৰছ সৰু সৰু সিদ্ধান্ত বিলাকে আমাৰ এটা ডাঙৰ ডাঙৰ পৰিৱৰ্তন আনে।
যদি আমি হস্ততাঁত সামগ্ৰী ব্যৱহাৰ কৰা তেন্তে বহু মানে যিবিলাক মানে তাঁত শিল্পৰ লগত জড়িত, হস্ততাঁ শিল্পৰ লগত জড়িত শি শিকি আছে তেওঁলোকৰ মানে জীৱনটো অলপ উন্নতি হ'ব আৰু সেইটোয়ে কথা
অহ অ', মানে অসমৰ হস্ততাঁতে আমাৰ গৌৰৱ। আমি ইয়াক ভাল পাওঁ ব্যৱহাৰ কৰো আৰু বিশ্ব দৰবাৰতো আগবঢ়াই
অহ সেইটোৱে কথা মানে সেই আৰু নিজৰ মাটি নিজৰ সংস্কৃতি আৰু নিজৰ শিল্পক মানে সন্মান কৰাত টো মানে প্ৰতিজন অসমীয় এটা এটা দায়িত্ব আৰু।
উম সেইটো হয় দেচোন তোৰ হষ্টেলত সামগ্ৰী কেৱল কাপোৰ নহয় ই অসমৰ ঐতিহ্য হয় শিল্প হয়। সংস্কৃতি হয় আৰু আত্ম পৰিৰিচয়ৰ উজ্জ্বল প্ৰতীক হয় এটা।
অহ অ', সেইটোয়ে কথা এক বাৰ কাপোৰ নহয় দে তাৰ মানে। অসমৰ ঐতিহ্য হয় এটা মানে পৰম্পৰা হয় আৰু এই বস্তুবিলাক মানে আমি সামাজিক মাধ্যমৰ জৰিয়তে মানে বেছিকে প্ৰচাৰ কৰিব লাগিব বা যুৱ সমাজৰ মাজত বেছিকে প্ৰচাৰ কৰিব লাগিব। যাতে এইটো আমাৰ বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত হয় মানে দেশ বিদেশৰ সকলো মানুহে যাতে আমাৰ হস্ততাঁত শিল্পৰ বিষয়ে আৰু ভালকে জানে আৰু সেইটোৱে কথা